হেল্ল' শুনা বাইছ?
পাইছো অ'।
কি কৰিছ?
মই এই টেবুলতে বহি কম্পিউটাৰ কিবা এটা চাই আছো।
উম, হয় নেকি হে কি চাইছা তুমি? তাত
বহুতো কিবা- কিবি।
ভাত খালি?
খালোঁ, তই?
খালোঁ, এই খাই আহিছো।
উম।
উম। তোৰ গাটো বেয়া নেকি?
নহয় নহয়।
উম।
ত বাত খালি।
খালো, দালি ভাতকে খা আলু ভাজি এইবোৰ খালো আমি। উম।
গৰম কেনেকুৱা?
ইমান নাই। কোৱা, মোক এই ঠাণ্ডা ঠাণ্ডাই লাগি আছে কিয় জানো। তহঁতৰ?
আছে
মোৰ আচলতে গাটো বেয়া নি বাও? মই বুজি পোৱা নাই দেই। মোৰ গৰমেই নলগা হৈ গ'লকে। আচলতে বেমাৰৰ পৰা উঠাৰ পৰা মোৰ গৰম লগাই নাই মই কাপোৰ লৈয়ে থাকো দিনত কাপোৰ। সৰুলৈ শুইছোঁ বুঢ়া।
অৰুণাচল দেখিছ কেনে? কোৱা ভিডিঅ'টো মই পাইছো দলংখন ভাঙি থাকিলে এই কোনোবা জেগা এটা।
উম।
বৰ ডেঞ্জাৰ।
আৰু আৰু
কিয় হ'ব নো?
অজ চ কিমান আনিছিলে?
অ পলিউচনৰ কাৰণে উম।
ক্লউত বাছ আছে ন ক্লউত বাছ।
অ ক্লাউড ব্ৰষ্ট হৈছে। মানুহবিলাকো ইমান বিলাই বেয়া অ। মই মানে অনুভৱ কৰিব পাৰো মা হ হৈ যোৱা ন সেনেকে নহলেও হৈছে তো বহুত বেয়াকে পানীও এহে। মনত আছেনে আমাৰ পানীৰ সময়ত যে তই মই ঘূৰি আছিলো যে?
কত?
কেলে, পানী হোৱা সময়ত যে তই মই যে আমাক যে যাবলৈ নিদিয়ে আমি যে যাওঁ যে চাপৰ মুখ চাই তে পানী চাবলৈ গৈছিলো যে?
উম।
অহ, তই পাহৰি যাও ন কথাবিলাক?
উম।
গৰমটো দি পৰিছে লাগিলে।
উম, তোৰ মাতটোতে লাগিছে যে তোৰ একদম সেইবাই গোটেইটো কিবা হৈ আছো। দাদুলৈ ফোন কৰিছিলি নেকি? দাদুলৈ ফোন কৰিছিলি নেকি?
তলে কোৱা নাই গৈ বুলি
মই পাতিলো তাৰ লগত সেই সময়ত আবেলি। কথা নাপাতে, মই এনেই ফোন কৰি বোলো পাতো, পাতিলো অলপমান সময়।
উম।
উম পাতিবি, পেহীয়েতো ফোন কৰিয়ে আছে পেহী লগত এটা পাতিব লাগিব কথা মই বাকী কচোন কিবা এটা
বাকী, কি কম আহ মাংস খাবলৈ মন গৈছে খুব।
কি মাংস, তোৰ চাগে গাহৰি খাব মন গৈছে?
উম।
ঘৰত বনাই পাইছনে? ঘৰত বনাই পাইছা নে?
ঘৰত নাইবনুৱা।
মোৰ আকৌ মাটন খাব মন গৈছে একদম বিয়াত দিয়া মৰ্টন এইতো
অ' হা! গাহৰি খাবলে মন গৈছে।
উ হা! মন নাই যোৱা। মই যে পাৰ যে সৰুতেই খোৱা ন,
অ' এই পাহাৰটো খাবলৈ মন গৈ আছে, বহুত দিন হ'ল খোৱাই নাই।
কামাখ্যাত যে, যে দিছে যে বলি সেইখিনি সেইকেইটা মহ'কেইটা খাই ন?
উম।
পূজাৰীয়ে খায়।
মানে এনেই মহ-গৰু চোন চিবিলাৰতে পৰে।
মানুহে কিবা এটা নিয়ম বিলাক নিজে বনোৱা নিয়ম যেতিয়া আও তই যদি কিবা এটা বস্তু নাখাৱ। সেইটো তোৰ কাৰণে নিয়ম। মই যদি কিবা নাখাওঁ সেইটো মো মানে নিয়ম এনেকুৱা বনাই লোৱা নিয়ম আ যিটি হ'ব পাৰে। নিজৰও কমফৰ্টেবল।
বাকি বেয়া বেয়া নাপাই দে। বহুত বেয়া কথা এইবিলাক।
কমাখ্যাত গ'লে আৰু টো ভগৱানৰ ওচৰলৈ গৈ পেল তো মৰততটো বোহে হৈ আহিব।
সেইকাৰণেতটো মোৰ ইমান মন নাই উ এইবিলাক
ম এবাৰ গৈ যি দৃশ্য যি দৃশ্য দেখিলো তাৰ পিছত। চ যাবলৈ মন যায়।
কি দেখিলি কচোন?
থক আ কথা কিমান মাৰিছে।
মই কৃষ্ণ। নোৱাৰি।
এক হাপ দিয়ে ডিঙিটো এক হাপ দিয়ে ডিঙিটো কাটি কাটি যায়।
ইচ। পাপি বিলাক চালা। তাপিছ
মোৰতো ভগৱানে কৈলে মই পানা কেইটা ডিঙি কাটিম।
সহঁতক বুলি দিব লাগে শে হয় কি ফেক হয় সেইবিলাক কেৱল টকাৰ। গান বা কিমান লাখ লাখ টকাৰ পৰা।
আমাৰ সেইকাৰণে আমাৰ ইণ্ডিয়াৰ কোনো ডেভেলপমেন্ট নাই ন? ইণ্ডিয়া।
এনেকেই থাকিব।
চেছ হৈ গল হে হে। হেৰিটো দেখিছ নে নাই হেৰিয়া ভিডিঅ'টো দেখিছ নাই ৰাঘৱ চদ্দা দুদিনমান আগতে ভিডিঅ' এটা উলাইছে ধৰ্ম কথা কৈ পেলাই, ইমান হাঁহিছে মানুহে কমেন্টত যে চলা তই বিকি গলি বু বুলি, সি কি কৈছে জান নাই? সি যিটো মানুহে কেইদিনমানৰ আগলেকে পেপাৰ লিক হোৱাত মাত মাতিছিলে কিবাত মাত মাতিছিলে সেইদিনাখন ভিডিঅ' এটা দিছে সেই আমাৰ মন্দিৰবোৰ ৰ সংৰক্ষণ কৰিব লাগে আমাৰ সেই জাতি টোক এইবোৰ লৈ ভিডিঅ' এটা বনাইছে লা মোৰ লাজ লাগি গৈছে তাৰ ভিডিঅ'টো দেখিবলে ময়ে লাজ পায় গৈছোগে।
সি কৰবাত ভিডিঅ' দিলে তাৰ কমেণ্টত বেলেগ একো নিলিখিবি ডাইৰেক্ট লিখিবি ৰাঘৱ চাদ্দি।
মই একোৱে নিলিখোঁ বাৰু কিন্তু
সেইবোৰ মানুহ আগত পালে এনেকুৱা চৰিয়াবলে চৰিয়াব মন যায় নহয়।
কি কৰিবি ক সব বিকিলে, সব বিক্ৰী গল। সব সব স্বাৰ্থপৰ আচলতে চা চা আমাৰ মানুহখিনিয়ে ফটোৱা। ত আমাৰ মানুহখিনিৰ কাৰণে কোনোবাই কি কি কৰিব? আমাৰ মানুহখিনয়ে সবতকে ফটোৱা মানুখিনি মানুহখিনিক একো আমাৰ মানুহখিনিয়ে কেতিয়াও বেয়াত মাত মাতিব নোৱাৰে সব স্বাৰ্থপৰ। ত কি কৰিব ক সিহঁতৰ কাৰণে সবেই সেইকাৰনে নিজৰ লাভটোৱে বিচাৰিছে। এই একো কৰিব নোৱাৰি এইখিনি মানুহলে চি। মানুহৰ সন্মুখত মানুহে মানুহ মাৰি পেলাই, মানুহৰ সন্মুখত বেয়া কাম হৈ থাকে পাব্লিকে ধোলাই দিব লাগে ধৰি লৈ পেলাই। তেতিয়াহে ভয় কৰিব, পাব্লিকে লগ হব নোৱাৰে আও। উই ইমান এটা হেৰি ইনিডেন্ট সিদিখন আমাৰ মানে ষ্টফৰ খিনি মোক বেমাৰ থাকোতে ৰিফ্ৰেছ কত হেৰি চাবলৈ গ'ল চুপা চুপি চাবলৈ গ'ল মই নগলো। চবে পিছুৱাই দিয়াৰ কথা কৈছিলে, মই চোন নাই নাই তোমালোক যোৱা গ'ল তাত কি হ'ল জানান নাই বাকী মেম বাইকৰ মানে ভিনিয়েক ভিনিয়েকে বেলেগ এজনী ছোৱলীৰ লগত এফেয়াৰ আছে আগত এজনীৰ লগত মুভি চাই থাকোতে তাই ধৰা পেলালে ভাবছো।
উম
তাৰ পিছত তাতে ভিনয়েক ধৰিছেগে চিঞৰ বাখৰ কান্দা কোটা মুভিটেই হৈ গল চিটোৱেচনটো
মুভি চাবলৈ যাওঁতে মুভি
মই বোলো ঢেত তেৰি মই মিচ কৰি দিলো। ত বাক চবে ৰখাইছে একো নকবা একো বায়ে গৈ লাগিছেগে মোক ক কি তুমি হোৱা হলে খুব লাগি লাগিলা হলে এই লগত বোলো মই বোলো অতো লাগিব লাগে তাক তাতে তাৰ হেৰি দেখাই দিব লাগিছিলে হেৰিলৈ পলাই দিলে এইজনীক লৈকে আহিলো তেতিয়া ড্ৰাইভ ফাইল কৰিছে হেজনি কোন জনা নাই? নগাঁওৰ মনালিচা হোটেলৰ মালিকৰ এক মানে তাই ডিভৰ্চি তাইও ডিভৰ্চি নগাঁও মনালিচা হোটেলৰ পিতেকৰ মালিকৰ পিতেকৰলে বিয়া হৈছিলে এতিয়া দাইভোচ ওচৰ গাভৰু ছোৱালী ফটো দেখিছে
তাৰমানে সিহঁতে চিনেমা চাব যাওঁতে গৈ পেলাই তাত দেখা পালে
দেখা পালেগে এ এও গ'ল গৈ পেলাই দেখা পালে ভিনিয়েকক বেলেগ ছোৱালী ল বহুত গ লৰাটোৰ উম মাক বাপেক বহুত বদমাছ এই বায়েকক মা পলৈ আহে শহুয়েকে ভাবচোন সেইবোৰ মানে বহত অত্যাচাৰ কৰে তাইক আগৰ পৰা এৰেঞ্জ মেৰেঞ্জ কৰি সেই দহ বছৰ ধৰি এনেকে আছে সুখত নাই কিন্তু তেনেকে কম্প্ৰমাইজ কৰি কৰি আছে সেবোৰ কথা শুনিলে ইমান দুখ লাগে আজিকালি মেৰেজ ল এবউ কম্প্ৰমাইজ চাগে যা হ'ব দে